ঔ।
অ, হেল্ল'।
অ, শুনা পাইছা নাই? অ শুনি আছো, শুনি আছো। কি কৰি আছা?
এইয়া তোমাৰ ভাত-পানী খাই উঠি এনেই বিচনাতে বহি আছো।
এ মও তোমাৰ এনেই তোমাৰ ৰাস্তাৰ ফালে অকমান ওলাই গৈছিলো। অ, তাপ বা এতিয়া আহি মেলি এনেই বিচনাতে শুই আছোহি আও। অ বাকী ভাত-পানী খালানে? অ তাই কিহে খালা ভাত-পানী?
এইয়া দালি, ভাজি তেনেকেই আৰু।
অ। তাকে হেই হেৰি নহয় খবৰ খাতি ভালেই নহয় আৰু ন? ভাল। অ, তাকেই হেই কথা এটা পাতিম বুলি ভাবি আছিলো। অ। তোমা সেই আজি-কালি যে মাছ বিলাক যে ইমান মানুহ বিলাকে খায়
অ।
পদে অকণ পাতিম বুলি ভাবিছিলো। অ-অ। তোমাৰ হেই আজি-কালি কি হৈছে গম পাইছানে? মানুহ বিলাকে তোমাৰ হেই লোকেল মাছ বিলাক খাবলৈ এৰি দিছে। মানুহ বিলাকে যে এতিয়া যে চালানী মাছবিলাক যে বেছিকে খাবলে লৈছে তাৰ আচলতে কাৰণবিলাক তুমি কি বুলি ভাবা মানে?
অ এতিয়া যদি আমি চাওঁ এই মাছটো মানে কি হৈছে, মাছ বস্তুটো মানে কিছুমান লোকৰ নিজৰ জীৱিকা হিচাপে হৈ গৈছে। মানে এতিয়া কি কৰে, এতিয়া যিসকল লোকে মানে চ চালানি মাছ বিক্ৰী কৰে। তেওঁলোকেতো ধৰা সেই মাছসমূহ মানে আচলতে বেলেগৰ পৰা কিনি আনে। আৰু সেই মাছসমূহ কি হয় চালানী মাছসমূহ বিভিন্ন ধৰণৰ মেডিচেন দি পেলাই সেইবিলাক মানে সৰুৰ পৰা ডাঙৰ হোৱালেকে অকল মেডিচিনে খাই থাকে। যাৰ ফলত তুমি চাবাচোন চালানী মাছ বিলাকৰ কোনো একো মানে টেষ্ট নাই দেখিবলে ডাঙৰ। একদম আ ধৰা দেখিয়ে এনেকুৱা লাগে যেন খাই খুব ভাল লাগিব। কিন্তু ঘৰলে আনি যেতিয়া তুমি সেই মাছ বিলাক ভাজিবা
উম।
সেই মাছ বিলাক ভাজোত তে আমি যিমান তেল দিওঁ কিন্তু ভাজি থাকোতে কিন্তু তাৰ দুগুণ তেল ওলায়। তাৰ এতিয়া যে আমাৰ মানুহে কয় মাছৰ তেলেৰে মাছ ভজা বুলি। আচলতে সেই চালানী মাছৰ ক্ষেত্ৰতো সেই একে কথাই হয়।
অ।
ডিচিনৰ জৰিয়তেহে জীয়াই থাকে। তাৰ ফলত কি হয় সেই মাছ বিলাক যেতিয়া আমি মা ভাজো তেতিয়া চাবাচোন কেতিয়াবা এনেকুৱাও হয় কিছুমান মাছ মানে ভাজি থাকোতেই এই এই মাছ বিলাকৰ যিটো মানে টুকুৰা, মাছৰ যিটো পিচ
হয়।
কৌ গুৰি হৈ যোৱা নিচিনা হৈ যায়।
অ।
সেই ক্ষেত্ৰত আমি তেতিয়া বুজি পাওঁ যে চালানী মাছসমূহো আচলতে মেডিচেনৰ জৰিয়তেহে জীয়াই থাকে। আৰু কি হয় মাছ বিলাকৰ কোনো টেষ্ট নাথাকে, মই কৈছোৱেই। এতিয়া চোৱা। আমি যেতিয়া সৰু-সৰু আছিলো বা বৰ্তমান সময়তো
অ।
আমাৰ নিজৰ নিজৰ সকলোৱে পুখুৰী থাকে সেই পুখুৰীত আমি ধৰা বিভিন্ন ধৰণে আমি মাছ ধৰো। আমি যেতিয়া সৰু আছিলো তেতিয়াতো আমি খুব বৰশী বাইছিলো। আমি কি কৰিছিলো বৰশী বাই আমি মাছ ধৰি খাইছিলো মানে সেইটো আছ
চখ আছিলে। যে, আমি বৰশীৰে মাছটো পাম। আমি ধৰা, মাটি খান্দি কেঁচু উলিয়াও বা কি হয়, আটাৰে লাডু বনাও। সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তুৱে কি কৰো মাছৰ টোপ ব্যৱহাৰ কৰোঁ।
অ'!
এহ সেইবোৰ বস্তু আমি ব্যৱহাৰ কৰোঁ। তাৰ পিছত, ধৰা আমি পুখুৰীত বহি, এই দুই তিনি ঘণ্টালেকে আমি বৰশী বাওঁ।
উম! হয়। অ!
সেই মাছখিনি খালে আমাৰ মানে, এনেকুৱা মিঠা সোৱাদ এটা পাওঁ। আমি কেতিয়া বুজি পাওঁ যে, এই এইবিলাক মাছ আচলতে খাব লাগে আৰু সেইবিলাকত কি থাকে? আমাৰ সেই মাছ বিলাকত কি হয়, প্ৰচুৰ পৰিমানে প্ৰটিন থাকে আৰু লগতে ভিটামিনো পোৱা যায়। আঁ তাৰ পিছত ধৰা, এনেকুৱা কি কয়! এইটোক খনিজ পদাৰ্থ। আমাৰ মাছ বিলাকত, তোমাৰ খনিজ পদাৰ্থও থাকে। ধৰা, এই এনেকুৱা ধৰণৰ যিবিলাক মাছ, আমাৰ ধৰ ঘৰতে যিবিলাক আমি পোঁহো
হুম হুম
মাছ বিলাক আচলতে আমি খাব পাৰোঁ। বা কেতিয়াবা, তোমাৰ বজাৰত আমাৰ ওলাই, লোকেল মাছ ওলাই।
অ'!
লোকেল মাছ বিলাক আমি কিনি আনি খাব পাৰোঁ। সেই ক্ষেত্ৰত মানে, আমাৰ একো অসুবিধা নহয়। কিন্তু, আমাৰ যেতিয়া বৰ্তমান যুগত কি হৈছে, চালানি মাছ এই চালানি মাছটো খোৱাৰ পৰা কি হৈছে, মানুহেতো সোৱাদ চোৱাদ একো নাপায়েই। তাৰ ফলত, তাৰ বিপৰীতে কি হয়, সেই চালানি মাছবোৰ খোৱাৰ ফলত আমাৰ বিভিন্ন বেমাৰ হয়। মানে, ধৰা এতিয়া যে যেতিয়া আমি চালানি মাছটো কিনি আনি খাম। তাত অত্যাধিক পৰিমানে কি হয়, তেল থাকে। সেই তেলখিনি কি হয়? আমি যেতিয়া সেই তেল খিনি খাম, আমাৰ চাবাচ চোন, চালানী মাছ খোৱাৰ পিছত, আমি যেতিয়া ভাতগেটা চালানী মাছেৰে খাই উঠোঁ তেতিয়া, আমাৰ মানে পেটত বৰ মানে, বেয়াকৈ হেৰি হয় আৰু ৰিয়েকচন হয়। চাবাচোন তোমাৰ, বমি বমি ভাৱ আহে বা তোমাৰ এনেকু এনেকুৱা লাগে যেন তুমি আকৌ ভাতকেইটা খায় তুমি শান্তিত থাকিব পৰা নাই, তেনেকুৱা লাগে। কাৰণ, সেইবিলাক মেডিচনৰে সৈতে ডাঙৰ হোৱা মাছ আৰু কিন্তু, আমি যিবিলাক ঘৰত পোঁহা মাছ, আমি ধৰা, আমিটো জাল মাৰি ধৰোঁ। তাৰ পিছত, বৰশী টোপাই ধৰোঁ। সেইবিলাক মাছ যে আমি খাওঁ
অ'! উম হয়! উম অ'! হয়।
একো অপকাৰ নোহোৱা নিচিনা লাগে। সেই ক্ষেত্ৰত আমি ধৰা, আমি চালানী মাছসমূহ খাবই নালাগে। আমি যিমান পাৰোঁ, আমাৰ লোকেল মাছ খাবলে আমি চেষ্টা কৰিব লাগে। আৰু এতিয়া কি কৰে? বহুতে নিজৰ ঘৰতে ফিচাৰি খানি আনে। তাৰ পিছত এক একদম কি কৰে? মাছৰ টোপ কিনি আনে। মানে, সেইটো যে, আমাৰ যে কি বুলি কয়? মাছৰ টোপ বুলিয়ে কয় চাগে দেই। সেই বস্তুটো কিনি আনি পেলাই কি কৰে, পুখুৰীত এৰি দিয়ে। তাৰ পিছত, তেওঁলোকে অ'! হয়, হয়। পোনা বুলি কয় নিকি দেই! মই পাহৰি গৈছোঁ।
উম! উম! হয়, হয়। তাৰ ফলত কি হয় উম
পুখুৰীটোত বিভিন্ন ধৰণৰ ঘাঁহ, বনবোৰ গজি উঠিব পাৰে। তাৰ পিছত সেই মাছৰ পোনা বিলাকে ধৰা তাৰ পৰা, সেই ঘাঁহ, বন বিলাক খাই খাই প্ৰাকৃতিক ভাৱে ডাঙৰ হয়। তাত আমি ধৰক কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰোঁ। সেই তেনেকুৱা কাম বিলাক কৰিও আচলতে বহু লোকে তেওঁওলোকৰ নিজৰ জীৱন ধাৰণৰ বাবে এটা নিজৰ জীৱিকা পথ হিচাপে মৎস্য উৎপাদন কৰে। এ- যাৰ ফলত কি হয়, তেওঁলোকৰ যি লোকেল মাছ মানে সকলোৱেতো দেখিবই। এ পুখুৰীতটো খান্দি থৈছে তাত তেওঁলোকে কোনো দানাৰো ব্যৱহাৰ নকৰে বা কোনো একো মেডিচনৰো ব্যৱহাৰ নকৰে, সেই ক্ষেত্ৰত কি হব সেই মাছ উৎপাদন কৰা লোকসকলে তেওঁলোক জীৱিকা হিচাপে যে তেওঁলোকে মাছ পোহে, সেই মাছ বিলাক বিক্ৰী কৰি তেওঁলোকৰ মানে জীৱন ধাৰণ কৰিব। পাৰে আৰু সেই লোকল মাছ বিলাক কি হয় একদম মানে খুব অত্যধিক দামত তেওঁলোকে বিক্ৰী কৰিব পাৰে। পাৰে যাতে মানে যি কি হয় তাত যিহেতু কোনো ধৰণৰ
ভেজান
আচলতে এই মাছৰ ওপৰত ধৰা মোৰ বৰ এটা জ্ঞান নাই বাৰু দেই। মানে যিখিনি জানো সেইখিনি তোমাক কবলৈ চেষ্টা কৰিছো আৰু। এতিয়া মানে তোমাৰ তোমাৰ অকমান মতামতটো পালে মই ভাল পালোহেঁতেন।
অ অ নিশ্চয় নিশ্চয় বাৰু। অ শুনৌ তুমি মাছৰ ওপৰতদি তুমি বহুত ভাল কথাই কৈছা মাছৰ ওপৰত। তুমি বহুত গুৰুত্বপূৰ্ণ কথা তুমি অ ইতিমধ্যে কৈছাই গম পাইছা নাই। এতিয়া তুমি চোৱা আমাৰ মাছৰ পৰা চাবলৈ গ'লে। সুবিধা বহুত আছে, আচলতে মাছৰ কিছুমান অসুবিধাও আছে দেই। কিন্তু হলেও কিন্তু চাবলৈ গ'লে আমাৰ মাছৰ পৰা আমি ধৰি লোৱা বহুত আমি প্ৰটিন চটিন পাব পাৰো ধৰি লওক মাছতটো হৈছে এটা পুষ্টিকৰ খাদ্য গম পাইছা নাই, এতিয়া তুমি আমি যদি মাছ খাওঁ। প্ৰায় লোকেল মাছৰ কথা কৈছো দেই আমি যদি লোকেল মাছ খাওঁ তেনেহলে লো- লোকেল মাছৰ পৰা আমি ধৰিলোৱা প্ৰটিন পাম হয় নহয় পৰ্যাপ্ত পৰিমণে প্ৰটিন পাম। আকৌ তাৰ লগতে যিটো অমেগাঠি এতিয়া তুমি জানাই নিশ্চয় জানা চাগে। অমেগাথিটো কি হয় মানে খুব কম বস্তুতহে পোৱা যায়।
হয়।
অমিগাঠীটো আৰু আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল। বস্তু আৰু কিন্তু অ অত্যন্ত দৰকাৰী বস্তু কিন্তু এই উমেগাতথি বস্তুটো কিন্তু সকলোতে নাপায়। কিন্তু এই অমেগাথি কিন্তু সেই মাছত পোৱা যায়, গতিকে সেই মাছ ত উমেগাথি পোৱা যায় হয় নহয় আকৌ তোমাৰ সেই ভিটামিন পোৱা যায়। খনিজ পদাৰ্থৰ যিসমূহ মানে ভাল ভাল উৎ- খোৱা আছে সেইসমূহ তোমাৰ ধুনীয়াকৈ মাছত পোৱা যায় গম পাইছা না কিন্তু তোমাৰ সকলো মাছ কিন্তু ভাল নহয়, আমাৰ খালে গম পাইছে না ধৰি লোৱা কিছুমান মাছৰ কিছুমান। অসুবিধাও আছে এতিয়া তোমাৰ মানে। কি হয়, যিসমূহ আমাৰ দূষিত মাছ থাকে মানে ধৰি লোৱা এতিয়া যিসমূহ তোমাৰ দূষি- প্ৰকৃত নদী থাকে, তোমাৰ লেতেৰা নদী লেতেৰা বিল থাকে। এই তেনেকুৱা ধৰণৰ মানে তেনেকুৱা লেতেৰা সেয়াত পানীত থকা যিখিনি মাছ সেই মাছখিনি খালে কি হয়, আমাৰ কিন্তু স্বাস্থ্যৰ কিছুমান ক্ষতি হয় গম পাইছা নাই। মানে আমাৰ যি আমি যদি সেই এনে এনেধৰণৰ তোমাৰ লেতেৰা পানীত থকা মাছখিনি যদি নিয়মিত ভাৱে সেৱন কৰি থাকো নহ'লে কি হ'ব আমাৰ স্বাস্থ্যৰ মানে ক্ষতি হ'ব পাৰে। গম পাইছা নাই আকৌ তোমাৰ কিছুমান এনেকুৱা মাছ আছে খালে আমাৰ কি হয় এলাৰ্জি হয় গম পাইছা নাই। মানে সেই ছালৰ খজুৱতি হয়। গম পাইছা নাই বা আকৌ মানে কি হয় শ্বাহ প্ৰশাসৰ সমস্যাও থাকে কিছুমান মাছ খালে। গতিকে আমি যিখিনি মাছ খাওঁ সেইখিনি আমি প্ৰথ- প্ৰথম কথা আমি চাব লাগিব, মাছখিনি কিমান ভাল আৰু কিমান বেয়া গম পাইছা নাই। তোমাৰ কেতিয়াবা আমাৰ কি হয় আমি কেঁচা বা আধা সিজা মাছো খাও সেই তাৰ। ফলতে আমাৰ স্বাস্থ্য মানে বহুত। ক্ষতি হয় গম পাইছা নাই আকৌ কি হয় মানে কিছুমান মানুহে তোমাৰ এনেকুৱা মাছ কিনে গম পাইছ হয়নে ৱা বাহিৰত বোলে বহুত সময় ৰাখি থোৱা মাছ বিলাক কিনি লৈ আহে। সেইবিলাকত একদম চাবাচোন পুৰা মাখি চাখি পৰি থাকে।
পই থাকে হয়।
গোন্ধটো মানে বহুত বেয়া বেয়া গোন্ধাই থাকে কিন্তু মানুহ বিলাকে ধৰি লোৱা সেই তেনেকুৱা মাছ বিলাক যদি। কম দামত পায় তেনেহ'লে ঘপককৈ লৈ আহে খাবলে কিন্তু সেই তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি কিছুমান সাৱধানতা ল'ব লাগে আমি প্ৰথম কথা। মানে আমি সেই বেছি সময় ৰাখি থোৱা মাছ। গম পাইছা নাই বা তোমাৰ ধৰি লোৱা নষ্ট হোৱা মানে বেয়া মাছ বিলাক আমি। কেতিয়াও আনিব নালাগে আমি সদায় ভাল মাছ চাই আনিব লাগে গম পাইছা নাই। আমি মাছতো চাব লাগে যে সতেজ হৈ আছে নাই যদি সতেজ হৈ চ আছে তেনেহলে সেই বস্তুটো আমি আনিব পাৰোঁ গম পাইছা গতিকে আমি সেই বিলাক অকমান সাৱধানতা ল'ব লাগে কিছুমানে কি কৰে তোমাৰ সেই অকনমান গেলা নিচিনা মাছো লৈ আহে।
হয়।
এইবিলাক খালে কিন্তু বহুত বেয়া গম পাইছা নাই আমি আচলতে মাছটো খাব লাগে। কিন্তু কোনখিনি মাছ খাব লাগে গম পাইছেনে লোকেল মাছ খিনি খাব লাগে যোনখিনি লোকেল মাছ তোমাৰ লোকেল ধৰি লোৱা বিল তোমাৰ নদী বা তোমাৰ পথাৰ সেই তেনেকুৱাত যিখিনি মাছ ওলায় পুখুৰীত তোমাৰ যিখিনি মাছ থাকে সেইখিনি মাছ খাব লাগে গম পাইছা না সেইখিনি হে আমাৰ লাভ হয় মানে সেইখিনি মাছৰ পৰা তোমাৰ একো লোকচান নহয়। কিন্তু আমাৰ ধৰি লোৱা যিখিনি আমাৰ আহ তোমাৰ চালানি মাছ চালানী মাছতো বহুত বেয়া মাছ নহয় গম পাইছা নাই সেইটো মানুহ বিলাক আচলতে বুজিয়ে নাপায় মানুহ বিলাকে তোমাৰ লোকেল মাছতকে মানে সেই চালনী মাছৰ টেষ্টটো অকণ বেছি ভাল পায় যে মানে কিছুমান মানুহে তোমাৰ ধৰি লোৱা কাঁইটটো কম থাকে ন চালানী মাছৰ সেই অ সেই কাইটো কম থাকে কাৰণে মানে সিহঁতৰ মানুহবিলাকৰ বেছি প্ৰব্লেম নহয় চালানী মাছ খাওতে গতিকে সেই চালানী মাছটো মানুহে কাইট চাইট নাথাকে ন আৰু তোমাৰ কম দামতো পাই যায়। সেইকাৰণে মানে চালানী মাছটোৰ প্ৰতি বেছি গুৰুত্ব দিয়ে মানুহে চালানী মাছটো বেছি খায়। কিন্তু মানুহে গম নাপায় যে সেই চালনী মাছৰ পৰা কিমান অসুবিধা হ'ব পাৰে এতিয়া তোমাৰ চালানী মাছত যিহেতু পৰ্যাপ্ত পৰিমাণে তেল থাকে ন সেই তেল সেইখিনি আমাৰ শৰীৰৰ কাৰণে কিন্তু একদম ভাল নহয়। আৰু তাতকেও এটা বহুত বেয়া কথা কি গম পাইছা নাই ত এটা আমাৰ মাৰাত্মক তোমাৰ অপকাৰ হ'ব পাৰে কি গম পাইছানে তোমাৰ এতিয়া চালানী মাছখিনি যে আনে তোমাৰ বহুত দূৰৰ পৰা আনে ন সেই চালানী মাছখিনি তোমাৰতো বৰফত ভৰাই আনে। এতিয়া মই তোমাৰ ৰিচেন্টলি এটা নিউজ পাইছিলো কি গম পাইছানে তোমাৰ এই মানুহ বিলাক যে। মৰে মানে তোমাৰ সেই মেডিকেল বিলাকত যে মানুহ বিলাক মৰে মানুহ বিলাক মৰা পিছত। এতিয়া ডেড বডি বিলাক ঘৰলে লৈ আহে এনে সেইবিলাক তোমাৰ আইচত ভৰাই হে আনে গম পাইছা নাই। যাতে তোমাৰ ডেড বডি খিনি তোমাৰ নষ্ট হৈ নাযায় বেয়া হৈ নাযায়। সেইটো কাৰণে কি কৰে তোমাৰ সেই। যিবিলাক আইচখিনি তোমাৰ মানে ডেড বডি থকা ডেড বডি অনা যিখিনি আইচ।
হয়
তোমাৰ একো কামত নাহে সেই খিনি পেলাই দিয়ে এই তেতিয়া কি কৰে মানে সেই মেডিকেলত গই। গৈ মেলি এনেকুৱা ধৰণৰ বিজনেচ মেন বিলাক। কিছুমান ৰখি থাকে মানে এনেকুৱা বেপাৰীবিলাক ৰখি থাকে মানে সিহঁতে গৈ মেলি কি কৰে সেই তেনেকুৱা ধৰণৰ যিখিনি বৰফ থাকে সেই বৰফখিনি গোটেই লৈ আহেগে। আহি মেলি কি কই সেই যিখিনি আমি আমাৰ চালানী মাছ, আমি যিখিনি মাছ খাই থাকো। সেই মাছখিনি কি কৰে সেই যিবিলাক তোমাৰ ডেড বডি থোৱা যিখিনি যিটো বৰফ আছিলে সেই বৰফত দি মেলি সেই মাছ বিলাক সতেজ কৰি ৰাখে গম পাইছা নাই গতিকে তুমি ভাবাই। এজন তোমাৰ ডেড বডি থকা মানুহৰ। গম পাইছানে? তাৰ ডেড বডি থকা মানুহৰ অ ডেডবডি যিটো মানে ব বৰফৰ ওপৰত থৈছে সেই বৰফটোত মাছ দি মেলি সেই মাছ আমাক খুৱাইছে। গতিকে তুমি ভাবা এটা ডে ডেড বডিত তোমাৰ কিমান তোমাৰ বিষাক্ত বস্তু থাকে, হয় নহয়? আৰু তোমাৰ ডেড বডিৰ পৰা তোমাৰ টো বিভিন্ন ধৰণৰ তোমাৰ পোক-পতংগও ওলাই মানে ধৰি লোৱা বিষাক্ত। সেইবিলাক